হেল্লৌ'
হেল্লৌ'
উম' কোৱা। হাঁ'
শুনিছা, আৱাজ আহিছে।
উম উম' আহিছে কোৱা।
কি কৰি আছা?
শুই আছো, বৰতমান।
উম'
কোৱা তুমি?
মই বহি আছো।
কেনেকুৱা লাগিছে আজি বতৰ বৰফ পৰিছে ন।
ভাল লাগিছে। উম'
উম' আমাৰ ইয়াত বৰফ পৰি আছে।
হয় নেকি? যাম চাব হাঁ।
অঁ' হাঁ।
নাহা-
কোৱা আৰু।
খবৰ ভাল?
উম' ভাল আৰু তোমাৰ?
ভালেই।
বাকী ঘৰ ফালে-
ভালেই, চব ভাল।
কি কবা আৰু। গৰমটো ভালেই দিছে ন?
অঁ' ভালে দিছে।
কালি দৈমৰা গৈছিলো তো।
উম যোৱা নাই তুমি সেই পোৱা নাই আৰু
হয় কি ক'লে ক'লেও যাবা জানো যোৱাই নাই
অ গ'লো হয়।
উম য আছে
আৰু আৰু ক'ত যাব ঘূৰিব উম এই নদীৰ পানী চাফা আহি‌‌ আছে।
কৰ নদী
দৈমাৰত
উম চাফাই আছে ইমান এটা চাফা নাই আৰু
এই বৰষুণ দি আছিলে নহয় নে দিয়া নে কালি
ভাল লাগিলে কিন্তু গৈ একদম কি মজা লাগিছে লগৰ খিনিৰ লগত গৈ বিনদাস
উম।
আহিবৰ সময়ত ফাটিছিলে চবেই চবেই অলপ মানে গিয়াৰত আছিলে আৰু
কি কম? নোৱাৰা হৈ গলো।
একোটো নহ'ল। একোটো নহ'ল তোমাক আৰু ক'ত যাবা গৈ দিব
উ চাই আছো বতৰটো তিতি যাও চাগে ভাল লাগিছে এই বতৰটো। গৰম। এটা আছে উম যাবা জানো?
অ,
উম জানা আছে যাবা নে নাই
কোৱা আৰু
ঘৰলে যাম ঘূৰিব।
উম
মইয়ো যাম ঘূৰিব মাতিবা
তুমি যাবা জানো।
উম যামতো তুমি ছোৱালী লগৰ ওলাবা মই যাম।
মই কাক লগাম ছোৱালী লগৰ কাক লগাম মই
ইমানবোৰ আছো।
থেই ছোৱালীৰ লগত গৈ ভাল নালাগে।
কিয়?
যোনটো ল'ৰাৰ লগত গৈ ইনজয় আছে ছোৱালীৰ লগত সেইটো নাই।
ল'ৰা কেইটা একো প্লেন বনাই নাযায় বল বুলি ক'লে ওলাই যায় ছোৱালী কেইটা চব প্লেনিং কৰি যায়।
ইয়েচ, ল'ৰাৰ এইটোৱে ভাল স্বভাৱ ক'ব গলে!
তাত গ'লে আৰু তাত গলে আৰু একো নাই, কি আহিছোঁ কি আ একো নাই।
একো নাই, যাব ক'ৰবাত যদি ওচৰত আছে হোটেল কিবা কিবি তাৰ পৰাই ল'ব।
খাই লব হৈ যাব তাত।
বেলেগ একো নাখায় বাৰু, ভাত চাত একো নাখায়। এটা পালে বস্তু চলি যায়।
অহঁ অঁ। অঁ, মই জানিলোঁ এইটো কি বস্তু।
অঁ, ল'ৰা লগত গ'লে এইটোৱে ভাল আছে। ছোৱালী লগত গ'লে এইটো নাখাওঁ, সেইটো নাখাওঁ এইটো নেখাওঁ।
ছোৱালী কেইটাই ভাল আছে, কোনে কি কি নাখায় সেইটো চব ডিচকাচ কৰি লয় আগতে।
অ, আমাৰ লৰা নাই, লৰা মই খাইছোঁ এইটো তও খাব লাগিব এইটো, খাবই আৰু। খাবই সেইটো খাবই।
দুটামানে গা দুটামানে গাহৰি নাখাইছিল, সিও এতিয়া গাহৰি খায়। আমাতকে ডবল খাই দিয়ে। আৰু ছোৱালী লগত গ'লে বহুত লেঠা। ছোৱালী লগত গ'লে বহুত লেঠা। এনেই এবাৰ গৈ
আৰু হয় নেকি, কাৰ লগত গৈছিলা?
চাইছিলো গৈছিলেহে ঘবাই আৰু।
উ, উম।
এতিয়া ক'ৰবাত লগ ধৰিলে ভুলতো নাযাওঁ।
সেইকাৰণে ছোৱালীক লৈ নোযাৱা নেকি?
উম, বহুত বেয়া। নশা হ্যে এক নশা, এক নশা হ্যে য়ে।
কি হ'ল?
হয়, লগৰ এটাৰ কিবা এটা হৈছিল।
উম।
আৰু কোরা, কি উম, গাহৰি মাংস খোৱা তুমি?
অঁ, ইচ কাক সুধিছা?
হেৰি তাত বগাতেওঁ লগত মজা লাগে।
দে দেশী।
দেশী, দেশী ন দুটাও।
কি মজা লাগিব উফ, আহি শুই থাকিলে হ'ল ঘৰত বিন্দাচ।
উম। আৰু, আৰু কি কি খাই ভাল পোৱা?
কি মানে ক'বলে চব চলে আৰু।
চব চলে ন?
উম।
চব চ, শামুক-চামুক চব।
অহ।
সব ঠিক-অ। তেনোমছ
অঁ' খাইছো।
কেনেকুৱা লাগে?
অঁ' বালি-বালি লাগে।
দেখাই
ভাল নালাগে, বালি-বালি লাগে। খাওঁ উম। খাই ঘৰত মোক ভাল নালাগে।
পালী খাই।
মজা লাগে।
উমঁ, তোৰ মই নেপালী নিচিনা বুজি পাওঁ জানা।
তামোল
অঁ।
উম' নেপালী গাঁৱত আছো যে সেইকাৰণে।
হয়, ছেইম নেপালী নিচিনা।
ন চুনিছ নহয় এই বেছি নেপালী কথা পাতো না তো। ঘৰটো সেইকাৰণে উম। মই ঠিক কৰিম বুলি ভাবি আছিলো অসমীয়া কথা পাতিবই- কেনেকে কথা পাতিব লাগে একদম আছামিচ নিচিনা। সিকাই দিবাচোন।
উমঁ' পাৰিবা-পাৰিবা।
এই হে।
বহুত আগত যাবা।
হয় নেকি।
কমপ্লিট হোৱা নাই নে কি এতিয়াও নে বেলেগ নাম্বাৰ?
কমপ্লিট হোৱাই নাই, সেই ইণ্টাৰণশ্বিপৰ কাৰণে গৈ আছিল যে কলেজ।
অ' গম পাইছো বাৰু। কৰণক সেই মই সুধিছিলো, কৰণ গৈ গুৱাহাটী পালেগৈ।
অঁ' তাৰ হাত'ত বেমাৰ হৈছে বোলে ন'।
গুৱাহাটী পালেগৈ।
উমঁ।
ক'ত নো কৈছিলে নামেৰি।
অঁ', একে লগে। তোমাৰ লগত কথা পাটোতেই সিও এতিয়া মোৰ লগৰ হয় বুলি কৈছিল।
কি কৈছে সি?
লগৰ হয় ইয়াক চিনি পাওঁ বুলি কৈছিলে।
অঁ', পিছত?
অহ' বুলি ক'লো মই।
চিনি পাওঁ বুলি কলা?
অঁহ।
মোৰ ফটোও আছে মোৰ ফটো কেনে গম পালে সি?
আ সি সুধিলে কাৰ লগত কথা পাতিছ বুলি কলে ইয়াৰ লগত পাতিছ বুলি মই তোমাৰ ডিপি দেখাই দিলো না। সি কলে এইটো মোৰ ফ্ৰেড হয় বুলি কলে।
অ এনেকুৱা কথা।
সিও পুৰা পইচা কামাই আছে।
তুমিহে তোমাৰ তো কমপ্লিট হ'ল টাস্ক।
কাৰ মোৰ হোৱাটো হ'ল নিউ নাম্বৰ ৰেজিষ্টাৰ কৰিছোঁ আৰু।
উম কৰিবা আৰু নিউ নম্বৰ দি কল কৰিবা মোক।
অ'কে। কি ক'ম এনেই কথা পাতি ছোৱালী দুজনী চিনাকি হৈ গ'ল আৰু।
হয় নেকি?
অ। প্ৰাইভেট কে মেছেজ দিও আৰু লাহেকে।
উম হব। আৰু কোৱা।
কোৱা আৰু তুমি।
কি খালা? উম খালো। তুমি তুমি খালা?
মই বৰ্তমান খোৱা নাই।
কিয়?
ইমান গৰম।
ৰা ৰাতিপুৱা খালা নে নাইখোৱা?
ৰাতিপুৱা খালো।
কি চবজি?
হোম?
কি চবজি?
কোৱা
কি চবজি খালা?
ভাত। দালি বনাইছিল পিছত এনেই আলু ভাজি। দিম বনাইছিল ইয়াৰে আৰু।
উম।
তুমি?
মই বা কি কয়। এইটো লাফু লাফু দি খাইছো
বাকী কোৱা আৰু।
তুমিয়ে কোৱা আৰু কি কৰিবা?
হোম
কি কৰিবা?
কি কৰিবা মানে ভাবিছিলো কৰিম বুলি। কিন্তু এতিয়া নাই ভাবা।
কিয় ভাবিব লাগে মোকো জইন কৰি লবা।
এতিয়া বৰ্তমান ডিফেন্সত দি কিবা এটা কৰি তাৰপিছত মানে এইটো তাৰপিছত এইটো কৰিম আৰু।
উম, মোকো লৈ ল'বা হা, বিজনেচ কৰিলে অ, খাই বিনে মোকো লৈ ল'বা।
অকে, অকে, ওচৰতেই হয় টেনচন নাই।
অ,
দৌৰিব যাওঁতো, এইফালে।
নাই মইতো দৌৰো ৰাতিপুৱা-ৰাতিপুৱা কিন্তু মই এইফালে যাওঁ।
মই ৰাতিপুৱা নাই, মই, মই দৰো ইয়াৰ পৰা তোমাৰ এইটো, কাৰাৰ্গি চন্দাৰ নাপাওঁতে এটা পুল পাই যে।
অ,
আপডাউন মাৰো, এইফালে দি।
অ, মানে মই যে, দৌৰিব পৰা নাই।
আঠ হৈ যায়, আঠ কিলোমিটাৰ হৈ যায় ন, আপ-ডাউন।
উম, ভালে।
তুমি ক'ৰ ফালে, যোৱা এইফালে
অ, ভোলাই ফালে, যাওঁ উম, উম,
চোনালী হঁতক, চিনি পোৱা চোনালীক?
মই চিনি পাওঁ।
ক'ৰ হয়?
আমাৰ গাওঁৰ, ওচৰৰে
অ, বিবেকৰ ভনীয়েক ন?
হা,
বিবেক
বিবেক চিনি নাপাওঁ মই।
উম,
হ'ব, হা অলপ পাছত তোমাক আকৌ কৰি আছোঁ।
অকে, অকে,